ফালৰ পৰা আহিলে তোমাৰফালৰ পৰা আহিছে আৰু।
নেৰ অভু আছিলছিলে মই ঘমিলা
অ', মোৰ ফালৰ পৰা দিয় মই তোমাক চাৰিবাৰ ক'ল কৰিছোঁ চাৰিবাৰ ক'ল কৰো ই এনেই গুচি যায় ন।
অ'।
উম, নেটৱৰ্কৰ দেশৰ কথা ক'ম নাপাই গানটো কেলে বজাই আছে আকৌ।
এ বাজে কৈছিলে।
হয়। ন দেটো লগাই থাকিব
হ'ব দিয়া।
এ মানে গানটো বাদে গৈছে কওক হ'ব।
হ'ব দিয়া।
অহ।
কি হওক কোৱা। কোৱা।
আপুনি কওঁক।
মাকৰ লগত
নেজানো।
উম।
উ
মায়াৰ কথাাটো নাজানো মই।
অথানে কি জানো কিবা এটা কৈ আছিলে নহয়।
জানো পাহৰিল মনত নাই।
উম সেইটোে মাহ খাইছে ক'ৰবাত মনত থাকিব।
হেল্ল'। হেল্ল'। এই মুখে মাতা অ।
এক মিনিট ৰ'ব।
এইটো ৰৈ থকা ছিষ্টেম নহয়।
কাম এটা কৰিছিল ন। ক-ক-ক।
কি কৈছা নো?
একো নাই কোৱা আকৌ।
উম।
উম।
লাইন আছে? গ'ল
কলৈ?
গোটৰ মিটিং।
অ ক'ত আছে?
মেক পাতা নেহি। ক'ত আছে নো গ'ল কলৈ গৈছে এ গম নেপাওঁ গোটৰ মিটিং আছে বুলি ওলাই গৈছে।
অহ।
মা গ'ল দোকানলে বাৰতা মান বজাতে।
অ।
এ
আপুনি আছে আউ ঘৰত অকলে অকলে এতিয়া।
এতিয়াহে আজৰি জাছ মই গৰমতে গৰ মই মই গৰমতে কটু জানাই নহ'লে গ'লো হ'লে।
অ সেইটো জানো মই।
অ যি গৰম দিছে এডাল এয়া এডাল গৰমত মই কৃষ্ণ।
মানুহ নহয়
অ। ল'ৰা মানুহ ঘৰ এনেও নাথাকে।
উম।
কি এতিয়া
জানো কি ক'ব লৈছো?
কি এতিয়া যদি
হে জানো
অ কোৱা? হেল্ল'।
অ'।
কোৱা মনে মনে নাথাকিবা।
ক আপুনি।
কোৱা তুমি কোৱাচোন।
আপুনি কওক।
ন কিবা এটা ক'বলৈ লৈছিলে ন সেইটো কোৱা বোলো।
পাহৰিএ থাকিলো।
অ'।
ভাত খাম, খাব নাই এতিয়া?
ভাত জানো কি বনাইছে চাবগৈ লাগিয়া হল
চাহকে খাওঁক।
কিবা এটা বনাব লাগিব।
উম
কি বনাও জানো?
ইমান গৰমত।
কিবা এটা বনাম তাকেহে হেনো অঁ নহয় কোমল চাউল খাম।
কিহৰ লগত গাখীৰ লগত নে নে বেলেগ কিবা লগত?
অ গাখীৰ চাখীৰ লগত নহয়, মই তাক সোধাই
সুদায় কেনেকে খায়?
তেনেকেই খায়।
একো নোহোৱাকে খাই নে।
চেনি অকনমান দিম আও।
তেনেকে খাব পায়।
অঁ
মই নোৱা হ'ল দেই।
ডেঞ্জা মেচিন।
মো আলু পিটিকি এয়া নহলে অ এয়া গাখীৰ লাগিব মই দৈ গাখীৰ খাই বেয়া পাওঁ মানে।
উম মোৰ চলি যায় মোৰ হ'লে হ'ল।
উ
মোৰ চলি যায়।
মোক নচলে।
মোক খালী সুধা ভাত সুদা ভাতো খাবা পাৰিম।
মই নোৱাৰো।
কিন্তু মই আজিকালি নাখাওঁ মানে সুধা ভাত।
দামি মানুহ যে।
তাকেহে। মা কলৈ গল গম নোপোৱা।
এ ধনদা হঁতৰ ঘৰফালে গৈছে নেকি।
অ। দলি অকণমান আছে।
উম বেংকলে যাম যাম গৈ আছে।
কেলে?
পইচা উলিয়াবলে আকৌ।
কি কাৰণে বা উলিয়াব যাব লাগে?
অথনি ৰাতি পোৱা যে
উম।
আপোনা দিবলে চাগে?
তাকেহে। তাকেহে।
উম, বেছিকৈ থাকে নহয় তেতিয়া লৈ ল'ব। যাবলৈ ওলাই আছে?
হেই
বেছিকৈ থাকে নহয় দি দিলে লৈ ল'ব। নালাগে বুলি নক'ব, আপোনাক নালাগিলে মোক দি দিব।
সেইটো কাৰণে কালি মোক পইচা দিওঁতে মই তোমাক দিওঁতে তুমি লোৱা নাই। এনে মই কালি তোমাক মই মায়ে পইচাটো যে মোক দিছিলে।
উম।
মই তোমাক দি দিছিলোঁ নাই।
উম, দিছিলে।
আবৌ তেতিয়া, তুমি কি কৰিছিলা?
যেতিয়া আপোনাক মায়ে দিছে মই কেলে লম আ
অ', এতিয়া এতিয়া মায়ে নিদিয়ে নে কিন
এতিয়া মায়ে দিব এতিয়া ময়ো খুজিছো ন' সেইকাৰণে।
কি?
এতিয়া মানে ময়ো খুজিছিলোঁ যে সেইকাৰণে
হয়নি? কথা যে কোৱা।
উম, মই কথাই কওঁ, মানে হেৰি কালি মই লোৱা হ'লেও মায়ে ক'ত দিলা হয় সিহঁতৰ মই তাক দিলো জানি পাৰিলা হ'লে।
উম, মান মানে আমই তোমাৰ এনে মোবাইল তোমাৰ মোবাইলতহে মই ভাৰাই দিছোঁ।
উম।
তোমাৰ মোবাইলত ভৰাই যে তুমি মনোৰঞ্জনটো ৰাখিয়ে থ'ব লাগে।
উম, হয়।
কি হয় আৰু?
তাকে। আজি নেট পেক এটাকে পাৰিবচোন।
ত' এক মাক কৈছো মোৰ অনলাইনত পইচা নাই।
নিজে ভাল
কেইটো।
এ নেট খতম নেকি?
আৰু মোবাইল চাবা পঢ়িব, পঢ়িব লাগে সেইটো ধান্দা নাই।
উম, হয় আৰু কিবা?
মোবাইল, মোবাইল, মোবাইল।
উম, নধৰিলে বিষাইছে অ'।
ক' কাৰণে দিলে ৰাতিপুৱাই দবা।
এ বোৰ কথানো কেলে উলিয়াই থাকে আৰু।
হম।
মই এইবোৰ কথা ওলালে বেয়া পাওঁ।
উম মই এটা কথা বুজি নাপালো।
কি
পিটন দিয়া পাঁচ মিনিটে নহল তই হাঁহি আছিলি।
মই তেনেকুৱাই মই মানে
উম
মইনো কত হাঁহি আছিলো।
মই দেখিছো নহয়।
মই কান্দি মই বেছি সময় কান্দি নাথাকো নহয়।
তাই ধুনীয়াকে একদম আহ পিতিটোকে পাতি দিছে আৰু দাম দাম দাম দিছে আৰু
আজি কিন্তু মোৰ পোৰা পিটিলে সেইদিনাখনতকেও বেছি পিটিলে। এছাৰিও পিটিলে এছাৰিও পিটিলে
কেইছাথ দিলে আজি।
এ গালতো দিলে মানে পিঠিটো দিলে। হাততো দিলে ভৰিতো দিলে চবতে।
তুমি ৰৈ আছা নে।
মই বহি আছো আও মই শুই আছিলোঁ।
হম।
মানে শুই আছিলো যে সেখনতে।
অ'।
শুহয়ে আছিলো তাতে আহি কেতিয়া আহি পিটিলে মই গমেই না পালো।
উঠি যাবলৈ নোহোৱা হল উঠি যাবলৈও নাপালো।
এনেই পিটিলে পলোৱা নে নপলোৱা।
উ আমাৰ এই ঘৰতো মানে মই চাৰিওৰাউণ্ড ঘূৰো আগতে।
অ
এদিন মই তেনেকে ঘূৰি এদিন মায়ে এছাৰি লৈ ঘূৰি ফুৰিছে মইও ঘুৰি আছো মোৰ
আহ আহ ৰবা।
কোনে মাতিছে
ঐ যা কোনটো বটলত। কোনটো বটলত। হেল্ল'। হেল্ল'। হেল্ল'।
অ'।
অ কি হ'ল এদিন
মানে পিটিবলৈ লৈছিলে তাৰ পিছত মই মানে দৌৰি ফুৰিছিলো।
এ ৰবা মই ফোন কৰিছো ৰবা ৰবা দুই মিনিট।